হেল্ল' হয় হয় শুনা, অ হয় হয় শুনি আছোঁ।
অ। ঠিক আছে আজি আমি জীৱিকাৰ বিষয়ে আলোচনা কৰো।
হয়।
হয়। আমাৰ অ সাধাৰণতে যে যিবিলাক গাওঁ গাওঁ অঞ্চলত বাস কৰে সেই মানুহখিনি এটোযা মানুহ নিয়ে কৈয়ে টি পালন ক'ত কোনো ধৰণৰ জীৱিকাৰ লগত সাধাৰণতে জড়িত। ঠিক তেনে যদ তেনেদৰে আমি যদি বেপাৰ বাণিজ্য বা তেনেকৈ চাকৰি। শীৰৰ সৈতে জড়িত আকৌ হয়।
আৰু লগতে
আহ লগতে আমাৰ অসমখনত থলুৱা কিছুমান ব্যৱসায় আছে। তাৰ লগতো বিশেষ ভাৱে জড়িত আৰু কিছুমান যেনেকুৱা কোম্পানী আছে বা তেনেকুৱা বেংক। বেংকৰ ক্ষেত্ৰত আছে তেনেকুৱা তেনেক- জড়িত আছে, অকমান নৈচ আহি আছিল।
নৈচ আহিছে ন মোৰ ঠিক আছে বাৰ হয়।
হয় তেনেদৰে আমাৰ আহ তেনেদৰে আমাৰ অঞ্চলৰ ওচৰে পজৰে মানুহ বিলাক সাধাৰণতে কেনেকুৱা ধৰণৰ জীৱিকাৰ লগত জড়িত। তুমি ক'ব পাৰিবা?
অ অ মই মানে আমাৰ চহৰৰ কম নে আমাৰ গাঁৱৰ কম।
তোমাৰ ওচৰে পাঁজৰে যিবিলাক মানুহ আছে সেইবিলাক সেই লোকসকলে কেনেকে ধৰণে জীৱিকা নিৰ্বাহ কৰি নিজকে চলাই আহিছ- চে বা পৰিয়ালৰ সৈতে বা নিজৰ তেনেকৈ জীৱনটো কেনেকুৱা ধৰণে ৰাখিছে জীৱিক কাৰ জৰিয়তে কেনেকৈ সুখী সুখী হৈ আছে অকমান কবা।
ঠিক আছে বাৰু মই যদি আমাৰ গাঁও অঞ্চলৰে কওঁ মই ধৰি লোৱা মই দেখিছোঁ তোমাৰ কৃষি কাৰ্য মানে ধৰি লওক বহুতো মানুহে মানে কৃষি কৰিয়েই এতিয়াও জীৱন নিৰ্বাহ কৰি আছে যেনেকে ধান, সৰিয়হ, মাকৈ দালি, আলু, পাচলি, ফল-মূল আদি খেতি কৰি মানুহে কৃষকসকলে উপাৰ্জন কৰি আছে আৰু। আৰু লগতে আন এটা মই দেখিছো পশুপালন মানে বহুতে গৰু, ম'হ, ছাগলী, হাঁহ-কুকুৰা, গাহৰি আদি পালন কৰে আৰু তাৰ পৰা কণী মাংস আৰু বহুত বহুতো ধৰণৰ সামগ্ৰী মানে উৎপাদন কৰে আৰু বিক্ৰী কৰে মানে
সেনেকাও চলি আছে আৰু লগতে যদি মই আৰু এটা দেখিছো তোমাৰ মীন পালন যত নেকি তোমাৰ এ ঘৰৰ কাষতে মানে পুখুৰী বা ফিচাৰীত মানে ৰৌ বা চন্দা চি তল বা সৰু ধৰণৰ কিছুমান মাছ মানে উৎপাদন কৰে আৰু যিবিলাকৰ পৰা মানে উপাৰ্জন কৰি আছে আৰু মই চতুৰ্থতে মই দেখিছো আজিকালি মানে বাগিছা আৰু ফল মূল হয় নে
উম হয়
অ বাগিচা ফল মূলত তোমাৰ আম, কঁঠাল, নেমু, কল, আনাৰস কমলা আদিৰ মানে আৰু লগতে বহুতো ধৰণৰ ফুল যেনেকে তোমাৰ জবা বা গোলাপ ফুল আদি বাগিচাৰ ভিতৰতে উৎপাদন কৰে আৰু
নাৰ্জীটো হয়
হয় হয় নাৰ্জী ফুল হয় নাৰ্জী ফুল এইবিলাকো মানে বিক্ৰী কৰে হয় আৰু যদি মই আৰু এটা কওঁ তোমাৰ আজিকালি হস্তশিল্প আৰু কুটিৰ শিল্প য'ত নেকি তোমাৰ গামোচা, মেখেলা চাদৰ লগত তাতে বহুতো ধৰণৰ কুটিৰ শিল্প যেনেকে তোমাৰ ধাৰা, মূঢ়া আদি মানে ঘৰতে নিৰ্মাণ কৰে আৰু বিক্ৰী কৰে
হয়
হয় আৰু আৰু যদি মই তোমাক কওঁ এটা দুগ্ধ উদ্যোগ ইয়াত আছে মানে য'ত নেকি তোমাৰ গাখীৰ বা দৈ ঘিঁউ পনীৰ আদি মানে নিৰ্মাণ কৰে আৰু মানে উপাৰ্জক পথ বুলি ক'ব পাৰি আৰু
উম উম
হয় আৰু যদি মই তোমাক দুটা কওঁ আৰু তুমি তাৰপিছত অলপ মোকো তুমি তোমাৰ ফালৰ পৰা ক'বা অ লগতে আজিকালি মৌ পালনটোও মই দেখিছোঁ মানে মৌ বা মৌ মাখিৰ বাবে মানে মৌম বুলি কয় যিটো বিক্ৰী কৰে
হয় আৰু আৰু তোমাৰ যদি মই শেষত এটা কওঁ যে ক্ষুদ্ৰ ব্যাৱসায়ি যেনেকে তোমাৰ গাওঁ অঞ্চলত মানে চাহৰ দোকান, কাপোৰৰ দোকান, ঔষধ, চাইকেল মেৰা মত মোবাইল ৰিপেয়াৰং, দৰ্জি, বিউটি পাৰ্লাৰ আদি ব্যৱসায় লগত মানুহ জড়িত হৈ থাকে
হয়
হয় এতিয়া কোৱাচোন বাৰু আৰু তুমি কিবা আৰু কিবা ক'বা নেকি আৰু ভিতৰত
অ ঠিক তেনেকুৱা ধৰণে তুমি
তুমি এইটোও ক'ব পাৰা ধৰি লোৱাক আত্মসহায়ক গোট বা পাপৰ ঘৰতে যে বনাই এনেকুৱা কিবা আছে নেকি
অ হয় আত্মসহায় গোট বিলাকৰ আছে বহুত খিনি তেনেকৈ হা ঘৰতে যে নিৰ্মাণ কৰে কিছু কেতিয়াবা পুতলা নহ'লে বা ফুল বনোৱা আজিকালি বিভিন্ন ধেনেকৈ ছোৱালী বা তেনেকুৱা তিৰতা মানুহ বিলাকে যিবিলাক বাণিজ্য ক্ষেত্ৰত অকমান হ'লেও আগবাঢ়ি আছে জীৱিকাৰ ক্ষেত্ৰত আগত তে সেইবিলাক অকমান তিৰতা মানুহ বা ছোৱালী মানুহ খিনিয়ে জীবাক জীৱিকাৰ ক্ষেত্ৰত অকমান পিছ পৰি আছিল লাজত বা ভয়ত কিন্তু আজিকালি গাঁও অঞ্চলতে হওক বা চহৰ অঞ্চলতে হওঁক জীৱিকাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে তাৰ কাৰণে ভাল লাগিছে। সিহঁতে বি অ' সিহঁতে বিভিন্ন ধৰণৰ পুতলা বনোৱা হওঁক কাগজৰ কিছুমান বস্তু তৈয়াৰ কৰা। নহ'লে বা কোনো কোনো অঞ্চলৰ কাপোৰৰ কাপোৰে তাঁত তাঁত শিল্পৰ জৰিয়তে কাপোৰ বয় সেইবোৰ বি ক্ৰী কৰা। আকৌ পিঠা আমাৰ বিহুত যি যিবিলাক পিঠা পনা বিক্ৰী হয় সেইবিলাক ঘৰত তে বনাই বা তেনেকুৱা উদ্যোগ হিচাপেও বনাই কেনে অকমান বিক্ৰী কৰা খোৱাৰ বিভিন্ন আচাৰ আকৌ আমাৰ যিবিলাক থলুৱা কিছুমান বস্তু আছে থলুৱা বস্তু বুলি ক'লে কি বুলি ক'ম তোমাক
পিঠা লাড়ু।
অ', অ' তেনেকুৱা থলো অ' হয়। হয় তেনেকুৱা কিছুমান খাচি শ্বিলঙৰ কিছুমান খাচী পাহাৰত কিছুমান বাঁহৰ আচাৰ। তেনেকুৱা বেলেগ-বেলেগ কিছুমান ফলৰ আচাৰ পোৱা যায় সেইবিলাকো বিভিন্ন প্ৰকাৰে আম আগবাঢ়ি আহিছে জীৱিকা হিচাপে লৈছে বুলি ক'ব লাগিব তাৰ ফলত কম বেছি পৰিমাণো হ'লেও নিজে উপাৰ্জন কৰি জীৱনটো সুখময় হিচাপে জীয়াব পাৰিছে। তেনেকুৱা ধৰণৰ হয় লগতে অকন সৰু যিবিলাক ভৈয়ামৰ অঞ্চল আছে বা গাঁৱলীয়া অঞ্চল আছে তাৰ বাহিৰে এ ক'ব গলে তিৰোতা মানুহ বা ছোৱালী খিনিয়ে লাহে-লাহে অকমান ডাঙৰ উদ্যোগিক জীৱিকা হিচাপেও লবলৈ আৰম্ভ কৰিছে। চাৰ্ক টেংকত যেনে মানে কিছুমান ডাঙৰ ডাঙৰ উদ্যোগ। লাহে-লাহে আগবাঢ়ি আহিছে তাৰ কাৰণে ভাল লাগিছে বাৰু।
হয়-হয় অ' ঠিকে কৈছা।
উম।
আৰু লগতে আজিকালি আধুনিক যুগত মানে মই দেখিছোঁ ধৰি লোৱা তোমাৰ কিছুমান কম্পিউটাৰৰ জ্ঞান ইংৰাজী ভাষা বা এইবিলাক কিছুমান দুক্ষতা লৈ মানুহবোৰে মানে বহুতো কামত আগবাঢ়িছে যেনেকে তোমাৰ ছফ্টৱেৰ ডেভেলপৰ কাম কৰে আজিকালি। অ' লগতে ডাটা এনালিসিসট বা চাইবাৰ চিকিউৰিটি। বা তোমাৰ ডিজিটেল মাৰ্কেটিং এইবিলাকক হয় বা গ্ৰাফিক ডিজাইনাৰ বা কিছুমানে ইউটিউবাৰ হিচাপতো কিছুমানে বা অনলাইন শিক্ষা শিক্ষক হয় আজিকালি কিছুমানে।
উম, উম এডিটিংত বহুত কিমান হৈছে তাত বিশেষকৈ এ আই যিটো প্লেটফৰ্ম আছে বা যিটো ছচিয়েল মিডিয়া হেণ্ডেল কৰিব লাগে তাত সেইটো এ আই জৰিয়তে কিছুমান পৰিমানে অকমান সলনি আহিছে নহয় নে মানে চিকিউৰিটিৰ কাৰণে আমাৰ বহুত প্ৰয়োজন হয় আছে যিকোনো বেংক একাউন্ট এখনৰ হলেও আমাৰ আধাৰ কাৰ্ড এখন তাৰে ডিতেইল কিবা খিনি ডাটা খিনি সংৰক্ষণ কৰি ৰাখিবৰ কাৰণেই হওক বা এ বিভিন্ন কাৰণত আমাক চাইবাৰ চিকিউৰিটিৰ প্ৰয়োজন হৈছে।
হয়-হয় নিশ্চয় অ'। ঠিক কইছা আৰু লগতে আজিকালি কিছুমান এনেকুৱা অনলাইন মাধ্যম হৈছে য'ত নেকি ঘৰতে জৈৱিক সাৰ বা এনেকুৱা প্ৰস্তুত কৰি মানে ঘৰৰ জৰিয়তে বিশ্বলৈকে মানে বেচিব পাৰি মানে বিক্ৰী কৰিব পাৰি।
উম-উম।
ঘৰতে উৎপাদিত বস্তুবোৰ বা তোমাৰ লগতে হস্তশিল্প বিলাকো মানে বেচিব পাৰি আৰু ঘৰত বহিয়ে মানে।
উম, হয়।
হয়। আৰু আজিকালি আমাৰ ইয়াতে আমাৰ ধৰি লওক মহানগৰৰ অঞ্চলত মই দেখিছোঁ তোমাৰ ক্লাউড কিচেন টো আহিছে মানে ঘৰতে মানে বস্তুবোৰ বনাই
অ' হয় শুনিছো সেইটো আজিৰ পৰা হে হৈছে গুৱাহাটীত।
কি ক'লে?
এইটো ক্লাউড কিটচন টো আগতেই নাছিল ন' গুৱাহাটীত?
মানে তোমাৰ হ'ল পাঁচ বছৰ মান হ'ল এইটো অহা।
অ, হয় অ', অ',।
অ, মানে আজিকালি মানে আগতে ধৰি লোৱা তোমাৰ ৰেষ্টুৰেণ্টত কৰিছিল কিন্তু আজিকালি
এতিয়া মানে অকমান বেছিকৈ প্ৰচলিত হোৱা যেন দেখা পাইছোঁ মানে ভিডিঅ'জ বা কিবাবিলাকত।
ষ্টুৰেণ্টত আছিল এতিয়া কিন্তু মানে কিছুমান ঘৰৰ পৰাও মই দেখা পাইছো মানে। অ, তাৰে সুবিধা হৈছে আৰু তোমাৰ যোনটো ক'লো ফিড কাৰ্ডত ধৰি লওঁক ঘৰৰ পৰা জৈৱিকসাৰ প্ৰস্তুত কৰে আজিকালি গাঁওতো আহিছে এইটো বস্তু মানে ৰেজিষ্টাৰ কৰি কিনে লৈ যায় মানে ঘৰৰ পৰা এনেুৱাও আহিছে আজিকালি।
অ, তেনেকুৱা সৰু যিবিলাক বিজনেচ আছে তেনেকুৱা বিলাক ঘৰৰ পৰা কৰা হয় কেতিয়াবা মেহেন্দী বনোৱা বা নহলে বা পুতলা বনোৱা ফুল বনোৱা গিফ্ট পেকেজিং বিভিন্ন ধৰণে পেকেজ কৰি কেনে পঠোৱা সেইবিলাক ঘৰতে বনাই কেনে অ, প'ষ্ট অফিচ বা বিভিন্ন আকাৰত সেইবিলাক চেল কৰা হয় বাৰু।
হয় আৰু এ ঠিকে কৈছা আৰু মানে মই যদি এজন মহিলাৰ দৃষ্টিভংগীৰ পৰা চা অ, তেনেহলে মহিলাস সকলোৰ যথেষ্ট ইনকা -ইনকামৰ পথ আছে মানে আজিকালিতো চাকৰিয়ে বিচাৰি ফুৰে কিন্তু যদি ধৰি লওক এনে সৰু কথা বিউটি পাৰ্লাৰৰ যদি দুই এটা কাম যদি ঘৰতে শিকি লয় বা ইউটিবৰ পৰা শিকিলে বা এজন ডক ক্ষতা সম্পন্ন মানুহৰ পৰা শিকি ল'ব পাৰে তেনেহ'লেও ধৰি লওক মাহত যদি চাৰি, পাঁচটাও কাম পায় তেনেহ'লেও মানে পঞ্চাশ হাজাৰ মান ইনকাম কৰিব পাৰি আৰু ইমান মাথা মাথা মাৰিবই নালাগে অ, মানে বহুতো সুবিধা আছে।
অ, তেনেকুৱা বিউটি কিবাটো বেছিকৈয়ে মানে -মানে বিশেষ বহল ভাৱে চলি আছে কিনো কোনোবা এখন ফটোশ্বুট কৰিলে হওক বা বিয়া এখন হলে হওক বা- বাজ এটা বাৰ্থডেৰ কাৰণে হওক বা মেক আপ কিবাটো বিশেষ ডাঙৰ বহল ভাৱে চলো মানে কি বুলি ক'ম প্ৰচলিত হৈ আছে তাৰ কাৰণে ধুনীয়াকৈ শিক শিকি প্ৰশিক্ষণ লয় কেনে ভাল ভাৱে চলাব পাৰে হয়।
পাৰে -পাৰে পাৰে -পাৰে অ। তাকে আৰু যদি মই শেষত এটা কওঁ টিউচনৰ জৰিয়তেও মানে কৰিব পাৰি আৰু মানে। যদি বেছিকৈ একো কৰিব নোৱাৰে পঢ়াটো হৈ থাকে।
টিউচন কৰি কিনে হয় অ, বাৰু যি নহওক ভাল লাগিল।
অ, ঠিক আছে হ'ব।
হয়।